হেল্ল' অ বেনু কলিতা কি কৰি আছিলি?
আছো আছোঁ ক,
ঘৰতে না কি?
অ কি কৰছা, ঘৰতে ঘৰতে,
মই এনেই বহি আছোঁ ৰহ কিনো কৰবি।
কামত চামত সোমোৱা নাই নেকি ক'তো এইবাৰ?
কামত নাই ৰ,
কিয়?
নাই সোমোৱা কামত।
কিয় সোমাৱা নাই?
মামল কামত। তই কি সোমাইছা নেকি?
অ মইতো কাম আগৰ পৰা কৰো।
কি কাম কৰা যায়,
এই লগ পালে ক'ম দে, এতিয়া ফোনত কোৱা কথা নহয়,
অ গম পাইছোঁ দে, বাকী কওক, ঘ ঘৰৰ খবৰ পাতি কও?
ঘৰৰ খবৰ আছে চবে ভালে, তনতৰ?
আমাৰো ভালে ৰ চবৰ। আখিচোন তই মোক কেইদিনমান আগত এটা নতুন মোবাইল ল'ম বুলি কৈ আছিলি ৰলি না কি?
নয় দে পইচা হোৱায়ে নাই পইচা হালিল বদে?
কি লবি এইবাৰ?
আমি আইফোনে ল'ম যে আইফোন চলাম ন।
উম এইটিন লবি?
নহ নহয় এইটিণ নল দে হয়। ইতিন ওলাই নাই ওলাই ইতিন ওলালিহে লগাব কৰিম।
সে ওলালেকে ৰফি নে কি?
নাই নাই ৰোকফা নদী ওলাও লাগে?
ছেভেনটিন লবি?
চাওঁ ছেভেনটিনে লওঁ ন কি লওঁ?
অ। পাধা মানে ছেভেনটিণটো লেটেছ চলি আছে ন সেইকাৰণে আৰু ল'ব পাৰা তই?
ছেভেনটিনটো অলপ অলপ কে প্ৰব্লেম হৈছে?
মানে কি আপডেট দিলে প্ৰব্লেম হয় নিকি?
আহ সেইকাৰণে, হু উম চেভেনটিন ত নল বুলি ভাবিছ?
নতুনকে ছেভেনতিনটো ওলাওঁতে এনেকুৱা আপডেট দিওঁতে প্ৰব্লেম দি আছিল।
এ সেনেকোৱাই।
অ। বাকী সেই তপ বোলো মই কথা এটা সুধিম বুলি ভাবি আছিলো?
মোক, তইচোন মোক এনেক কথাৰ কাৰণেই ফোন কৰা হে তই?
কি কবি আৰু বাকী কোনো ফন নধৰে সেইকাৰণে তোকে ফন মাৰো।
হয় নিকি?
অ সেইকাৰণে আৰু তোকে সুধো আৰু কথাবোৰ?
অ নেকি?
সেইটোয়ে, এ বেলেগ নহয় খাদী আন্দোলনৰ কথা সুধিম বুলি ভাবি আছো?
অ হয় নেকি?
তুমিটো জানাই, খাদি মানে অকল কাপোৰে নহয় ন ই ভাৰত স্বাধীনতা আন্দোলন, আত্মনিৰ্ভৰতা স্বদেশী চিন তা ধাৰা আৰু সামাজিক পৰিৱৰ্তন এটা শক্তিশালী প্ৰতীক। স্বাধীনতা সংগ্ৰামৰ সময়ত মানে সাদিয়ে সমগ্ৰ দেশত এটা নতুন চেতনা সৃষ্টি কৰিছিল।
অ অ।
আৰু তটো জানা তই খাদী আন্দোলনে অকল বিদেশী কাপোৰ বিৰোধী আন্দোলন নহয় ই ভাৰতত গ্ৰাম্য অৰ্থনীতি, হস্তশিল্প কুটিৰ উদ্যোগ আৰু মানে আত্ম সন্মানকো মানে নতুন দিশ দেখুৱাইছিল আৰু। আজিও মানে খাদী তেক খুইজাও। জীৱন ধাৰা আৰু স্থানীয় উৎপাদনৰ প্ৰতীক হিচাপে পৰিচিত বুলি জানা হয় আৰু ন? ত' মই খাদীৰ কথা বহুত ক'লোয়ে, তই কচোন তোৰ মতে খাদী মানে কি হয়?
অহ অ অ। চাবি খাদী মানে মানে হাতেৰে হাতেদি কাটি কিনে যিটো সূতা, হাতেদি যিটো সুতা কাট তে আৰু হাতেৰে যিটো বৱে কাপোৰ, সেই সেইটোৰ কাৰনে খাদী বুলি ক'য়। এক মানে সাধাৰণতে কপাহ হওঁক চম বা ওলসুতাৰে মানে তৈয়াৰ কৰা হয় আৰু, আৰু এই কাপোৰ মানে ধৰ প্ৰাকৃতিক হওঁক, পৰ তাৰপিছত পৰিব্যক বন্ধুত্বপূৰ্ণ আৰু মানে স্থানীয় শিল্পীৰ মানে পৰিশ্ৰমৰ ফল হয় আৰু।
আচ্চা। এনে খাদী আন্দোলন মানে কি?
খাদী আন্দোলন মানে, চাবি মই কৈ আছোঁ ত'ক
মানে খাদী আন্দোলন আছিল মানে ধৰ স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ আৰু মানে যিটো বিদেশী কাপ আছিল মানে, সেই কাপ মানে বৰ্জন কৰাৰ মানে এটা জাতীয় আন্দোলন আৰু। কাৰণ তেতিয়া মানে ভাৰত স্বাধীন হোৱা নাছিলে আৰু তেতিয়া মানে এ যিসকল লোক আছিল সেই সকল লোকক মানে ধৰ এই আন্দোলনটোৰ জৰিয়তে মানে যিবিলাক নিজৰ দেশত উৎপাদন কৰা সামগ্ৰী আছিল সেই সামগ্ৰী বিলাকে মানে ব্যৱহাৰ কৰিব দিছিল।
আৰু যিবিলাক মানে বিদেশী কাপোৰ আছিল সেইবিলাক মানে বৰ্জন কৰিব দিছিল আৰু। মানে আন্দোলনটোৰ মূল উদ্দেশ্য আছিল মানে যিবিলাক ভাৰতীয় ভাৰতীয়সকলে আছিল মানে ভাৰতীয়সকলক মানে আত নিজ মানে আত নিৰ্ভৰ কৰি তোৰবা খোজছিল আৰু। আৰু যিবিলাক মানে বিদেশী সামগ্ৰী আছিল সেইবিলাকৰ ওপৰত মানে নিৰ্ভৰশীলতো মানে কমাব খুজছিল আৰু।
আচ্ছা-আচ্ছা। এনে খাদী আন্দোলনৰ আৰম্ভণিটো কেনেকে হৈছিল?
খাদী আন্দোলনৰ আৰম্ভণি? সেইটোও চাবি উম, মানে যেতিয়া মানে উপনিবেশিক শাসনৰ সময় আছিল মানে, সেই সময়ত মানে ব্ৰিটেইনত মানে যিবিলাক কাপোৰ তৈয়াৰ হৈছিল মানে সেইবিলাক মানে ভাৰতলৈ মানে আমদানি কৰা হৈছিল আৰু। কৰাৰ ফলত ইয়াৰ ফলত মানে যিটো মানে ভাৰতীয় লোকসকলৰ মানে তাঁত শিল্পৰ কুটিৰ-কুটিৰ উদ্যোগ আছিল সেই সময়ত, সেইবিলাক সেই উ বিলাক মানে ক্ষতিগ্ৰস্ত হৈছিল আৰু। আৰু মানে তেতিয়া মানে সেই আৰু এটা মানুহে তেতিয়া ব্ৰিটেইনৰ মানে যিবিলাক কাপোৰ উৎপাদন কৰিছিল সেইবিলাক মানে ব্যৱহাৰ কৰিছিল আৰু। নিজৰ দেশত উৎপন্ন হোৱা বিলাক ব্যৱহাৰ কৰা নাছিল। ত মানে এই জিতিয়া মানে তেতিয়া মানে যিটো পৰিস্থিতিটো আছিল আৰু সেই পৰিস্থিতিটো মানে স্বদেশী আন্দোলনৰ অংশ হিচাপে মানে খাদীৰ প্ৰচাৰটো আৰম্ভ কৰা হৈছিল আৰু।
অ', এনে মহাত্মা গান্ধীয়ে খাদিক ইমান গুৰুত্ব কিয় দিছিল?
আ, মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে সেই মানে প্ৰতিজন ভাৰতীয়ই মানে নিজৰ নিজৰ কাপোৰ মানে নিজৰ উৎপাদন কৰিলে মানে তেতিয়া দেশখন মানে আত্মনিৰ্ভৰ হ'ব বুলি ভাবিছিল আৰু।
আৰু মানে তেওঁ মানে খাদীক মানে স্বাধীনতাই হওঁক সমতা আৰু মানে স্বাভিমানত প্ৰতীক হিচাপে মানে গণ্য কৰিছিল।
আচ্ছা। আৰু সেই সময়ত চৰকাৰৰ ভূমিকা কি আছিল?
চৰকাৰ ভূমিকা মানে কিছিল? মানে ছবি চৰকাৰ মানে আছিল মানে খু কটা কটাৰ মানে এটা সৰল যন্ত্ৰ আৰু মানে।
অ
আৰু মানে গান্ধীজীয়ে মানে চৰকাৰ ঘূৰোৱা মানে কেৱল মানে ধৰ অৰ্থনৈতিক কাম হিচাপে নহয় আৰু মানে দেশ প্ৰেম হওঁক, আত্ম আৰু মানে আত্মনিৰ্ভৰতাৰ প্ৰতীক হিচাপেও মানে গণ্য কৰিছিল আৰু।
আট-ছা যিটো সাদী আৰু স্বদেশী আন্দোলন এই দুটাৰ মাজত সম্পৰ্কটো কি
খাদী আৰু স্বদেশী আন্দোলন
অ
মানে স্বদেশী আন্দোলনৰ মানে যিটো মূল লক্ষ্য আছিল সেইটো মানে ধৰ যিবিলাক মানে নিজৰ দেশৰ উৎপাদন হৈছিল সামগ্ৰী সেইবিলাক মানে ব্যৱহাৰ কৰবা দিছিল ছিল আৰু মান দেশখনৰ আত্মনিৰ্ভৰশিলটো বা কৰি তুলবা খোজছিল আৰু যিবিলাক বিদেশী সামগ্ৰী আছিল সেইবিলাক বৰ্জন কৰা আছিল আৰু খাদী আৰু মানে খাদী আন খাদী মানে এই আন্দোলনৰ মানে আটাইতকৈ এটা শক শক্তিশালী প্ৰতীক আছিল মানে এইটোৱে মানে সম্পৰ্ক আৰু
বিদেশী কাপোৰটো বৰ্জন কিয় কৰা হৈছিল
বিদেশী কাপোৰ কিনলে মানে চাহ আৰু মানে যেতিয়া তই বিদেশৰ বস্তু তই কিনবি তেতিয়া মানে ভাৰতৰ যিটো ধন আছে সেই ধন ত মানে বিদেশলৈ গৈছিল আৰু বা তাত মানে আৰু তিত তেওঁ ধৰ দেশৰ যোনটো তাঁত শিল্প আছিল আৰু প্ৰতিৰোধ আছিল সেইটো মানে ধ্বংস হ' বা গিছিল ছিল আৰু সেইকাৰণে মানে বিদেশী কাপোৰ বৰ্জন কৰি মানে যিটো দেশীয়া শিল্প আছে সেই শিল্পটোক মানে সমৰ্থন দিয়া হৈছিল আৰু
অ এনে খাদিয়ে গাঁৱৰ অৰ্থনীতি তেনকে সহায় কৰছে
খাদিয়ে মানে ধৰা যিবিলাক মানে গাও আছিল আৰু সেই গাওবাসীয়ে ধৰা সুতা কূতাই হওক কাপোৰ বোৱা আৰু যে বিক্ৰীৰ জৰিয়তে মানে উপাৰ্জনৰ মানে যে সুযোগ এটা লাভ কৰিছিল আৰু আৰু ইয়াৰ ফলত মান ধৰ যিটো কোটিৰ উদ্যোগ আছিল সেই উদ্যোগটো মানে বিকাশ হৈছিল আৰু
অও খাদিয়ে মানে গাঁৱৰ অৰ্থনীতিত সহায় কেনেকে কৰিছিল
গেজোয়েচন কৰলো
অ শুনা নাপালো ক চোন আক একবাৰ
মানে কি জানা মানে তেতামানে গাঁৱত যিসকল লোক আছিল আৰু মানে তেওঁলোকে দক সুতা কাটছিল তাৰপিছত কাপোৰ বুইছিল আৰু মানে সেইবিলাক বস্তু বিক বিক্ৰি কৰি মানে এবা উপ উপাৰ্জনৰ সুযোগ লাভ কৰিছিল আৰু আৰু ইয়াৰ ফলতে মানে উদ্যোগটোৰ বিকাশ হৈছিল আৰু সেই বিক বিকাশে মানে অৰ্থনীতিত সহায় কৰিছিল আৰু
অ এই খাদী আন্দোলনটোত মহিলাৰ ভূমিকা কি আছি
মহিলাৰ ভূমিকা মানে মহিলা মানে তাতে সেই সময়ত মানে যিমান মহিলা আছিল আৰু চব মহিলাই মানে চৰকা ঘূৰাইছিল আৰু চৰকা ঘূৰাই কিনে সূতা কাট-ছিল আৰু আৰু মানে খাদে উৎপাদনত মানেহে অংশগ্ৰহণ কৰিছিল আৰু আৰু তাৰ ফলত ধৰ তেওঁলোকৰ যিটো অৰ্থনৈতিক মানে সামাজিক ভূমিকা আছিল সেয়া ভূমিকাটো মানে বেছি শক্তিশালী হৈ উঠিছিল আৰু
আচ্ছা আৰু স্বাধীনতা আন্দোলন খাদীৰ ভূমিকা কি আছি
অ মানে সেই যেতিয়া মানে সেই আৰু খাদী পিন্ধা মানে আছিল মানে তেতিয়া মানে স্বাধীনতাৰ সমৰ্থন কৰা আৰু মানে খাদে কাপোৰ পিন্ধলে পিনছা মানে তুমি মানে স্বাধীনতা সমৰ্থন কৰছা আৰু মানে চাপৰ্ট কৰছা আৰু আৰু ই মানে ধৰি ত জাতিয় ঐক্য হওক আত্মবিশ্বাস আৰু উপনিৱেশিক শাসনৰ মানে শাসনৰ বিৰুদ্ধে মানে এটা প্ৰতিবাদৰ প্ৰতীক হৈ পৰিছিল আৰু
অ ও অ এনে সমাজত খাদিৰ প্ৰভাৱ কি পৰিছে।
ধৰা ধনী-দুখীয়া হওক জাতি-ধৰ্ম নিৰ্বিশেষে মানে সকলোৱে মানে ইহ্ সেই সময়ত আৰু খাদ খাদীটো ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত আৰু যিটো সমত তাৰ মানে জাতীয় ঐক্য আছিল সেই জাতীয় ঐক্যৰ বাতৰিতো মানে প্ৰচাৰ কৰা হৈছিল আৰু
আচ্ছা এনে পৰিৱেশৰ কাৰণে খাদীটো ভাল কিয়
কাৰণ চাবি পৰি এ আ খাদি কাপোৰটো মানে প্ৰাকৃতিক আহেৰে তৈয়াৰ কৰা হয় আৰু আৰু তাত এটা শক্তিটোও কম লাগে। আৰু প্ৰদূষণটো মানে কম হয় আৰু সেইকাৰণে মানে এটা পৰিৱেশ বন্ধুত্বপূৰ্ণ বস্তু আৰু মানে
অ অ আচ্ছা। আৰু তোৰ আজিৰ যুগত যে এ খাদিত জনপ্ৰিয়তাটো সেইটো মানে কেনেকুৱা হৈ গৈছে।
এ চা আজি মানে আজি মানে ধৰ খাদীৰে মানে যিবিলাক মানে আধুনিক পোচাক হওক তাৰপিছত জেকেট হওক। শাৰী হওক, কুুৰ্তা, চাৰ্ট, বেগ এইবিলাক বস্তু মানে আৰু মানে ধৰ বেলেগ বেলেগ বস্তু মানে তাৰ কৰা হয় আৰু খাদি কাপোৰেৰে ইহ আৰু ধৰ বহুতো মানে ডিজাইনাৰে মানে খাদিক মানে মানে আধুনিকতাত ফেশ্বনৰ সৈতে আজিকালি মানে সংযুক্ত কৰিব বিচাৰিছে আৰু
উম উ উ উ উ এনে আজি ভাৰতত সাজিৰ অৰ্থনৈতিক ভূমিকাটো কি?
খাদিয়ে মানে যিবিলাক লাখ লাখ তাঁতি আছে মানে তাহঁতৰ শিল্প হওক। শিল্পী বিলাক হওঁক তাৰপিছত ক্ষুদ্ৰ উদ্যোগিক মানে কৰ্ম-সংস্থাপন দিছে আৰু খাদিয়ে ইহ আৰু এটা যদি যিটো গ্ৰাম্য উন্নয়ন আৰু স্থানীয় অৰ্থনীতি আছে সেইটোক মানে শক্তিশালী কৰাত মানে বিশেষ ভূমিকা পালন কৰি আছে আৰু
খাদি উন্নয়নৰ বাবে মানে কি পদক্ষেপ লোৱা হৈছে।
তাৰ কাৰণে মানে আৰু চৰকাৰে ধৰ যিটো খাদী আৰু কুটিৰ উদ্যোগ আছে সেই সেই উদ্যোগক মানে উৎসাহিত কৰিব কাৰণে মানে ধৰ বিভিন্ন প্ৰকাৰৰ আঁচনি ওলাইছে এতিয়া আৰ তাৰে পিছত প্ৰশিক্ষণ দি আছে বিষয়-বস্তুৰ ওপৰত। ঋণ দি আছে তাতে ইনভেষ্টমেন্ট কৰিবৰ কাৰণে তাত বিপণন কৰি আছে আৰু যিটো প্ৰচাৰ ব্যৱস্থা যা আছে মানুহৰ মাজত প্ৰচাৰতটো কৰি আছে মানুহ বিলাকে গম পাই সেই বস্তু বিলাকৰ বিষয়ে আৰু
অ অ অ আৰু খাদিৰ সন্ময়ত কি কি সমস্যা আছে।
ধৰ মানে য যন্ত্ৰটোত মানে ধৰ যিবিলাক ত ত তৈয়াৰ মানে সস্তীয়া কাপোৰ সেইটো কাপোৰ প্ৰতিযোগিতা হওক উৎপাদন ব্যয় হওক তাৰপিছত সীমিত বজাৰ